ও।
হেল্ল'।
অ কোৱা
অ কি কৰি আছা।
এ এনে তোমাৰ চাহ বনাই আছো ৰবা তুমি।
মই এনেই তোমাৰ বাহিৰতে অকমান খোজ দি আছো। ঠাণ্ডা ঠাণ্ডা বতৰ তাকে অলপ খোজ চোজ দিলে আৰু জানাই। স্বাস্থ্যতটো অলপ ভালে থাকে ন, সেইকাৰণে খোজ দি আছো তুমি চাহ পানী খালা?
এই তোমাৰ চাহে বনাই আছিলো বাৰু মই চাহ খাবলে অলপ মানে যোগাৰ কৰি আছোঁ তাকে।
অ মইও অলপ আগতে খাই উঠিলো ৰবা, সেইকাৰণে সুধিলো খালে নাইবা? আৰু আমাৰতো জানাই আৰু ঘৰত থাকিলে কিবা নহয় কিবা খাওঁ খাওঁ লাগিয়ে থাকে আৰু। এনে তোমাৰ কলেজ চলেজ গলে কৰ'বাত ফুৰিব গ'লে তেতিয়া আৰু মনত নপৰে খোৱটো এতিয়া ঘৰত থাকিলে ইটো খাও সিটো খাওঁ এনে টাইম ভোকে লাগি থাকে আৰু।
একদম সঁচা কথা, মানে তোমাৰ ঘৰত থাকিলে খাদ্যয়ৰ যিটো তোমাৰ ভাণ্ডাৰ বা খাদ্যৰ যিটো ভোক লাগে ন, সেই ভোকটো তোমাৰ মানে জনাব নোৱাৰে বা ক'ব নোৱাৰে ইমান ভোক লাগে আৰু। মানে খাদ্যৰ যিটো তোমাৰ এটা সোৱাদ লগাব বুলি জ নহয় ঘৰৰ সোৱাদ লগা যুক্ত বস্তু মানে সববোৰ খাদ্য ঘৰতে হোৱাত লাগে সেনেকুৱা ধৰণৰ আৰু।
অ তাকে। বাকী তুমি এতিয়া এতিয়াতো বৰ্তমান গৰমৰ দিন চলি আছে ত' গৰমৰ দিনত তুমি গৰম ৰ দিন হিচাপে তুমি কি খাবলে ভাল পোৱা ধৰা, ফল মূলে হওঁক বা আমাৰ আঞ্জাৰ ভিতৰত হক এ ঠাণ্ডা ঠাণ্ডা আইচ ক্ৰীম কি খাব ভাল প পোৱা তুমি বেছি?
এই তোমাৰ গৰমৰ দিনতো কি ভাল লাগিব তুমি কোৱাচোন? আজি ই যি প্ৰকাণ্ড গৰম বা প্ৰচণ্ড গৰম আমি প্ৰচণ্ড গৰমত তোমাৰ কি ভাল লাগিব খাই এই ঠাণ্ড আইচ্ৰ্ৰীম হওক ঠাণ্ডা তোমাৰ কল্ড্ৰিংক হওক বা তোমাৰ এই তৰমুজ ঠাণ্ডা ঠাণ্ডা তৰমুজ ঠাণ্ডা ঠাণ্ডা কুহিযাৰৰ ৰস এই যিবিলাক পহনীয়া বস্তু আৰু পানীৰ দৰে পানীৰ বস্তু সেইবিলাক খাইতো বহুত ভাল লাগিব দিয়াচোন। এই লগতে তোমাৰ খাদ্য হিচাপে এই মাছৰ টেঙাৰ জোল বা ধৰি লও অন্যান্য জীৱা আছে। সেই অন্যন্যবিলাক খালে তোমাৰ সদ লাগিব দিয়াচোন! সেইবিলাক খাই মানে তুমি দিনটো আৰু ভালদৰে অঁ পাৰিবা আৰু। সেয়ে আৰু সেইবিলাক খাই ভাল লাগিব। বাকী তোমাৰ কি ভাল লাগিব পিছে খাই কিনে?
মোৰ তোমাৰ গৰমৰ দিনত ক'লাই তুমি মাছৰ যিটো আঞ্জাৰ এতিয়া টেঙাৰে বনোৱা যিটো মাছ সেইটো খাই ভাল লাগে, আজি আমাৰ তাকেই বন বনাইছিল, ত তোমাক খাই দিলো অকমান বেছিকে ভাত। বাকী তোমাৰ বেলেগতো ফল মূলৰ কথা ক'ব গ'লে এতিয়া গৰমৰ দিন হিচাপত তোমাৰ আমাৰ যিবিলাক আম হওক, তাৰপিছত প্লাম ওলাব তৰমুজ এইবোৰতো চলে আৰু কঁঠালটোও চলে। কঁঠালতটো বাৰু মই ইমান ভাল নাপাওঁ, কিন্তু আম তৰমুজ এইবোৰ খাই থাকো। এ কাজুৱ কালি খাইছিলো তৰমুজটো মানে জানাই আৰু তৰমুজ টোতো কিমান ঠাণ্ডা পৰি থাকে ন খালে। গাটো ভাল লাগি যায় ত' এইবোৰ খাই ভাল লাগে। আৰু তোমাৰ বিশেষ এইবিলাক আইচ ক্ৰীম বা কল্ড ড্ৰিংকচ এইবোৰতো খোৱা যায়েই দিয়াচোন কৰ'ৰবাত ওলাই গ'লে। বা কেতিয়াবা মন গ'লে আনো দোকানৰ পৰা, দোকানৰ পৰা আনি ঘৰতে খাও বা কেতিয়াবা ঘৰতো বনাও। আইচ ক্ৰীম সেইবোৰ খাই ভাল লাগে। কাৰণ আৰু তোমাৰ গৰমৰ দিনতো তোমাৰ ঠাণ্ডা বস্তুুৱে ভাল লাগিব ন! গৰমৰ দিনত তুমি এতিয়া গৰম বস্তু ভাল পাওঁতো ক'ব নোৱাৰা এতিয়া মই গৰমত দিনত বেয়া পাওঁ সবতছে তোমাৰ এ যিবিলাক মছলা জাতীয় খাদ্য ন সেইবোৰ মোৰ মানে একদম ভাল ন নালাগে। ধৰা মাংসই আনিলো ত আমাৰ ঘৰত মাংস আনিলে মই সেইকাৰণে এতিয়া গৰম দিনত অনিলে একদম মছলা কম দিব দিওঁ, গৰম মছলা হওক, চিকেন মচ ক মানে এইবোৰ খালে জানাই তুমি পেট চট কিবা গৰম গৰম লাগি থাকে ন ত মানে ৰাতিটো টোপনি চোপনি অহাটো অশান্তি লাগে আৰু কিবা, বেলেগ ধৰণৰ এটা গৰম অনুভৱ হৈ থাকে ত সেইকাৰণে মই মানে সেইবিলাকতো পৰিয়ালে- কৰিব কওঁ। ঘৰত কাৰণ তোমাৰ যিবিলাক বস্তুৱে পেট ঠাণ্ডা কৰে সেইবোৰ- খাই ভাল লাগে। আৰু বিশেষকৈ সেই গৰমৰ দিনত তোমাৰ দৈ, দৈটো খোৱাৰ মজাটো কিন্তু বেলেগে। তুমি অলপ ধৰা দৈ বনালা, দৈটো বনাই ফ্ৰিজত থলা ফ্ৰিজত থৈ তাতে অলপমান চেনি নিমখ দিলাই দি কিনে খালা, একদম পেটটো ঠাণ্ডা পৰি থাকে তোমাৰ, লগতে একদম গাটো সতেজ কৰি যায়।
হয় হয় একদম ঠিক কথা কৈছা। মানে তোমাৰ দৈ খালে মানে এনেকুৱা ধৰনৰ এটা সোৱাদ আহে ন মই ধৰি লোৱা তুমি গাখীৰ কলৰ লগত খালা দৈতো সেনেকে ভাতৰ লগত সানি, সেনেকও তোমাৰ এটা সদ লাগিব বা ধৰি লোৱা তোমাৰ দৈটো তোমাৰ অলপ, ধৰি লোৱা দৈ খালা আৰু, এই যিটো আমাৰ কিনা দৈ পায় আৰু পৰবধ সেই কিনা দৈটো খালা বা ধৰি ধৰি লোৱা তোমাৰ যিটো মই আৰু ভাল লাগে আৰু যিটো ম মহৰ দৈ আছে মহ'ৰ একদম খাতী দৈ, সেই খাতী দৈটো খাই- মই একদম ভাল লাগে। সেইবিলাক দৈবিলাক হক বা এটা যিবিলাক বস্তু আছে গৰমত খাই ভাল লাগে আৰু, মানে খাদ্য যিহেতু জানে অসমত মানে খাদ্যৰ অভাৱ নাই। কিমান কি খাদ্য খাবা তুমি যিমান খাদ্যৰ নাম ল'বা সিমানে তোমাৰ খাদ্য শেষ নোহোৱা। আৰু মানে খাদ্য ইমান আছে আৰু অসমত তুমি শেষ কৰিব নোৱাৰা খাদ্য খাই খাই। বাকী খাদ্যৰ কথা ক'লোৱে যাতে, বাকী খাদ্যৰ কথা ক'লোয়ে যাতে, তোমাৰ প্ৰিয় খাদ্য কিহে পিছে মানে যিটো আমাৰ থলুৱা খাদ্য আৰু থলুৱা খাদ্য হিচাপে তোমাৰ থলুৱা প্ৰিয় খাদ্য কি পিছে কোৱাচোন!
মোৰ থলুৱা খাদ্য হিচাপে কলে তুমি মানে একদম মোৰ বহুত একদম সাধাৰণ আৰু বেছি মই এইবিলাক নকওঁ যে মাছ- মাংস খাই ভাল পোৱা, ষ্ট্ৰিট ফুড খাই ভাল পোৱা, মোৰ থলুৱা খাদ্যৰ ভিতৰত ভাল লাগে তোমাৰ, যিটো আমাৰ পানী দিয়া দা ভাত ন, পানী দিয়া ভাত। তাতে অকমান তুমি নিমখ, তেল লোৱা, জলকীয়া এটা সানি লোৱা লগতে তোমাৰ হয়তো আলু ভাজি অলপ নহলে আলু খালা, সেই সেই বস্তুটো একেবাৰে খোৱা, সেইটোৰ দৰে সোৱাদ নাই আৰু মই সেইটোও চবতচে বেছি ভাল পাওঁ, মানে গৰম দিন হক ঠাণ্ডা দি দিন হওক, যেতিয়া দিয়া আৰু ৰাতিপুৱা, দুপৰীয়া, গধূলি সকলো সময়তে খাব পাৰি আৰু সেই খাদ্যটো। তোমাৰ পেটৰ ভুকু নোহোৱা হৈ যায় আ আৰু তোমাৰ একো ধৰণৰ মানে সমস্যাও নহয়, এতিয়াতো জানাই বেছি মছলা জাতীয় খাদ্য খালে মাৰ বিভিন্ন ধৰণৰ পেট টৰ সমস্যা হয় বা গেছট্ৰিক এইবোৰটো হয় থাকে। ত তুমি সেইটো খালে একো ধৰনৰ সমস্যা সৃষ্টি নহয়, ত সেইকাৰণে মোৰ সেইটো প্ৰিয় খাদ্য আৰু এনেওতো অসমৰ মানুহৰ আলু পিটিকাটো জানাই, আলু পিটিকা নহলে ভাত খাব নোৱাৰি। ত' সেইটোৱে খাই ভাল লাগে দিয়া। তোমাৰ কি ভাল লাগে পিছে?
এই একদম, মানে তুমি যে কলা এই কি বুলি কয় সেইটো পইতা ভাত, সেই পইতা ভাত সিটো গৰৈ মাছৰ পোৰা বা তোমাৰ চেং মাছ হক বা ধৰি লোৱা এটা মাছৰ পোৰা ধৰি লোৱা আৰু এটা মই তোমাক লগ লগা কৈছো, ধৰি লোৱা তুমি পথাৰত আছা, তুমি হাল বাই আছা তোমাৰ কাৰণে ঘৰৰ পৰা লৈ গৈছে পইতা ভাত আৰু ধৰি লোৱা এই মাছৰ পোৰা লগতে দালি বতা। লগতে পিয়াজ এটুকুৰা, জ্বলা মানে আচাৰৰ টো তেলহে লৈ গৈছে। সেই তুমি সেই বাৰীৰ তলাত বহি ঠাণ্ডা বতাহ আহিত আছে। তুমি তাতে পইতা ভাত খাই আছা, সেই পইতা ভাতৰ যিটো সোৱাদ ন সেই সোৱাদটোৰ যিটো তোমাৰ আমাৰ ক'বলৈ গলে অসীম সোৱাদ। সেই সোৱাদটো তুমি পাবলৈ মানে সেই সোৱাদটো তুমি কতো নোপোৱা কৈছো না মই, সেই যিটো সোৱাদ তুমি মাংসটো নোপোৱা বা আন কতো খাদ্যতে নোপোৱা, যিমান দামী খাদ্য সেই খাদ্যৰ যিটো সোৱাদ ন সেই সোৱাদটো যুগমীয়াৰ আৰু কবলৈ গ'লে কাৰণ মই খাদ্য সোৱাদ লৈছো। ন আগতে তোমাৰ পথাৰত ন এই ককাহুন হাল বাই থাকিলে মই তোমাৰ যাওঁ ন ত যাই থাকালে অ মইও তাতে পথাৰতে খেলি থাকো। ত' তাতে আমাৰ আইতাহুন লৈ যায় এই ভাতৰ সাজ বিলাক, ত তাতে খাইছিলো মই দিয়া। মানে এনেকুৱা এটা খোৱাৰ পিছত পইতা ভাতখিনি খোৱাৰ পিছত পইতা ভাতখিনি এনেকুৱা এটা টোপনি আহে ন তাতে, মানে যেন এই ক'ব নোৱাৰে আৰু। মানে অভাষিক আৰু মানে, মানে কথা কৈ শেষ কৰিব নোৱাৰা আৰু খাদ্যৰ কথা ক'বলৈ গলে, বাকী তুমি ত ত কলে আলু পিটিকা, আলু পিটিকাটো কোনে বেয়া পায়, আলু পিটিকাটো অসমৰ জনপ্ৰিয় ক'বলৈ গলে। কাৰণ চোৱা আলু পিটিকা আমাৰ কিমান জনবিখ্যাত হয়। আলু পিটিকাৰ নামতে আমাৰ ধৰি লোৱা বহুবোৰ আলু পিটিকা আছে, ধৰি লোৱা পুৰি কিনে খাব পাৰি ভাতৰ লগত দি খাব পাৰি বা তোমাৰ বইল কৰি খাব পাৰি। সানি কিনে, ঘিউ দিব পাৰি, ত' তোমাৰ ধৰি লোৱা বাটাৰ দিব পাৰি ধৰি লোৱা আচাৰৰ তেল সেই সানি খাব পাৰি, তোমাৰ পিয়াজ সানি, বুট সানি বা তোমাৰ এটা ডিম ভাঙি দিলা তাতে ডিমা ডিমাটো মানে ভাঙি দি কিনে তাতে সানি কিনে, উহা ডিমা আৰু বইল কৰা ডিমা এটা, তাতে সানি কিনে বঢ়িয়াকৈ দিলা এনেকুৱা এনেকুৱা মানে বিভিন্ন আলুপিটিকা আছে সেইবিলাক খাই বহুত ভাল লাগে
হয় দিয়া মানে তুমি এতিয়া অসমীয়া মানুহৰ সোৱাদৰ কথা কব গ'লে মানে মানুহে ভাবি কিনে আচৰিত পাব মানে ইমান সাধাৰণ খাদ্য খায় কিন্তু ইমান সোৱাদযুক্ত মানে এবাৰ খালে মুখত লাগি যায় আৰু সেনেকুৱা ধৰণৰ খাদ্য সেইকাৰণে তুমি দেখিবা যে বহুত বাহিৰৰ মানুহে আহি কিনে প্ৰথমে বাহিৰৰ মানুহে আহি কিনে প্ৰথমে আমাৰ যিটো আলু পিটিকা সেইটোৱে মানে প্ৰথমতে খাই চাই আৰু খাই চাই অনুভৱ কৰে কেনেকুৱা লাগে আৰু সেইটো ভালে দিয়াচোন মানে এটা থলুৱা খাদ্য যে অসমৰ প্ৰতীক ৰূপে বাহি বিৰা মানুহৰ মনতো যে আছে সেইটোও এটা ডাঙৰ কথা বাকী তোমাৰ অসমীয়া খাদ্যৰ ক্ষেত্ৰত ক'ব গ'লেতো তোমাৰ বহুত আছে এতিয়া শাক পাচলি ফল-মূল তোমাৰ এই আলু পিটিকাই হওক বা পইতা ভাত এইবোৰ ত বেলেগ আমাৰ যিবোৰ পিঠা-পনা বিহু উৎসৱে যিবিলাক পিঠা পনা বনোৱা হয় বা লাৰু বনোৱা হয় থলুৱাভাবে ঘৰত ত' সেইবোৰৰ সোৱাদতো জানাই আৰু নাৰিকল দিয়া হওঁক তিল দিয়া হওক কিছুমানে তোমাৰ গুড় দি পেলাই বনাই বা কিছুমানে তোমাৰ গুড় নাৰিকল এইবোৰ সকলো একেলগে মিশ্ৰণ কৰি এটা লাৰু প্ৰস্তুত কৰে ত সেইবিলাক খোৱাৰ সোৱাদটোতো একদম বেলেগ ধৰণৰ লগতে তোমাৰ আমাৰ যিবিলাক পিঠা নাৰ নাৰিকলৰ পিঠা তিলৰ পিঠা হওক ঘিলা পিঠা হওক তাৰ পিছত তোমাৰ চুঙাৰ চুঙা দিয়া পিঠা এইবোৰ মানে সোৱাদতটোতো মানে বেলেগক বুজাবই নোৱাৰি আৰু যোনে নাখায় এতিয়া খোৱা মানুহে জানিব কেনেকুৱা ধৰণৰ খোৱাদ মানে সেই এটা ভাল লাগে যে তোমাৰ ধৰা অসমত থাকি অসমৰ থলুৱা খাদ্যবোৰ ইমান সুন্দৰভাৱে আমি জানো বা সুন্দৰভাৱে খাওঁ বা তাৰে যিটো সোৱাদ সেই সোৱাদটো আমি অনুভৱ কৰো ত' সেই মুহূৰ্তত তুমি মানে এনেকুৱা হৈ যায় যে কেনেকুৱা ধৰণৰ খাদ্য প্ৰস্তুত কৰিছে আৰু কোনে মই কেতিয়াও ভাবো যেতিয়া খাওঁ যে এইবোৰ তোমাৰ আৰম্ভ কৰিছে কোনে কিমান মানে কেনেকুৱা ধৰণ ধৰণৰ তেওঁ মানসিকতাৰে এই বস্তুবোৰ আৰম্ভ কৰিছে পিঠাই হওক বা লাৰুৱে হওক এইবোৰ ত' বাকী তোমাৰ কবলৈ গ'লেতো বহুত আছে এই বিষয়ে মানে আমাৰ অসমীয়া খাদ্যৰ ভান দাৰে ইমান বেছি যে কৈ শেষ কৰিব নোৱাৰি পিছত নহ'লেবা কেতিয়াবা এই বিষয়ে আৰু কথা পাতিম দিয়া নহলে।
অ হ'ব বাৰু বাকী তুমিতো কলাই এই মাহৰ কথা কিন্তু তুমি আচল খাদ্যটোৰ কথাই পাহৰি গ'লা খাৰ খাৰটোতো কচা তুমি পাহৰিয়ে গ'লা। বাকী হ'ব দিয়া তে আজিলৈ থৈছো নহ'লে?
অঁ দিয়া দিয়া।